হয়
উম পাইছো পাইছো।
উ কি কৈছিলা তুমি?
অ এই তোৰ অ কি বুলি কয়? মানে সেয়াই ধৰ লও এই আমাৰ ধৰি লও, মানে কি জানা ডেইলিতো ধৰি লও কিবা কিবা নিয়াৰ এক্সপ বস্তু ওলাই থাকে। আমাৰ লগতো মোটামুটি অ ছয় সাত হাজাৰ কোৱানটিটিৰ বস্তু আছে মানে আমাৰ ষ্টোৰত। ম ধৰিলো আৰু কি বুলি কয় ত এটা এটা আৰ্টিকেল, ধৰি লও বেলেগ বেলেগ ধৰি লও এটা ডেটাল চাবান, এটা বেগ চাবান, এনেকা এনেকা মিলিত হাজাৰ মান বস্তু চাত হাজাৰ মান বস্তু আছে।
আচ্ছা।
সেই সাত হাজাৰ, সেই সাত হাজাৰ বস্তু আৰু কুৱাণ্টি বহুত বহুত আছ এটা বস্তু ধৰিল দহটা পোন্ধৰটা আছে, কিবা আছে পাচটা আছে, কাৰোবাৰ বিশছটা আছে, কাৰোবাৰ ত্ৰিশছটা আছে, সাত হাজাৰ মানে বেলেগ বেলেগ আইটেম আছে। বুজি পাইছানে কি কৈছো? সাত হাজাৰ মানে বেলেগ বেলেগ আইটেম আছে। বুজি পাইছা মই কি কৈছো? এই সা এই যিতা-যিটো সাত হাজাৰ মান যিটো বেলেগ-বেলেগ আৰ্টিকেল আছে, বেলেগ বেলেগ আইটেম আছে ন
উম।
সেই আইটেমৰ মানে তটো কি হয়। সদায় সদায় তোৰ মানে কি এটা দুটা কিবা নহয় কিবা বস্তু এটা মানে নেয়াৰ এক্সপাইৰ দেট ওলাই থাকে। হা। মানে একচুৱেলী আমাৰ-আমাৰ ইমান, আমাৰ ইমান চেল নাই মানে, আমাৰ চেলটো অকণমান কম, ডাউন অলপ। বুজি পাইছা? চে-চে মানে চেলটো উ অনলাইন মানে কি তটো মানে কি জানা একচুৱেলি মানে
কামোৰ হিচাপত না তহতৰ এইখিনি এৰিয়াত বহুতে চাগে গমো নাপাই যায় এখন আছে বুলি কাৰণ বহুত গুপ্ত মান অপনলি খো না অপেনলি খোলা নিজে ভাবচোন
আৰে এইবিলাক বস্তু আৰে নহয় অ এইবিলাক বস্তু গম পা বস্তু নয়, এইবাক বস্তু মানুহ গম নাপালে একো প্ৰব্লেম নাই। এইবিলাক বস্তু মানুহৰ এপৰ মোবাইলত আহে মোবাইলত। বুজি পাইছা? এইবিলাক তোৰ যিটো প্ৰচাৰ আছে। এইটো তোৰ তোৰ চব মবাইলে আমাৰ এই এৰিয়াটো শুন শুন আমাৰ এই এৰিয়াাত যিমান আছে ন, আমাৰ এৰিয়াতো যিমান মানুহ আছে, তাতে মানে জ মাৰি কৰে আৰু বুজি পাইছা? এয়া যিমান মানুহ আছে চবৰে মোবাইলত তোৰ গেছি তাহাঁতৰ ইউটিউব এডত আহে, তাহাঁতৰ হোৱাটছআপ ষ্টেটাচত অটমেটিক আহি যায়। কাৰণ এইগিলা হোৱাটছএপ কোম্পানী পইচা দিছে, ইউটিউব এডত পোচাই দিছে, চবৰ ততে আহি যায় মানে ইয়াতে মেইন আমাৰ ষ্টোৰৰ মেইন প্ৰব্লেম কি কিছুমান সৰু-সুৰা পোৱা নাযায় মানে কেইটামান বস্ত নাপাই, তাৰ কাৰণ অৰ্ডাৰ নিদিয়ে, যে ডেলিভাৰী চাৰ্জ লগাই দিছে ডেলিভাৰী চাৰ্জৰ কাৰে মানে চচ পায়, পায় মানে ধৰি লও পাঁচটা বস্তু লাগে তাৰে তিটা বস্তু পায় এটা দুটা বস্তু নাপায় বুজি পালি। সেইকাৰে কাষ্টমাৰে অৰ্ডাৰ কৰিবা নুখুজে। বা সিটোতো হৈছে বাদ দি। সেইটো হয় মেইনলি আমাৰ এইখিনি জাগাত মানে তোৰ, ফ্লিপকাৰ্ট আৰু চবতে হায়ষ্ট অৰ্ডাৰ, মানে বুজি পাইছা।
ব বি লিংকি বহুত সোনকালে বহুতগত বাঢ়ি গৈছে বি লিংকিতত বিশেষকে। ফ্লিপকাৰ্টটো আগৰ পৰা আছিলে হা কিন্তু বলেংকেট বস্তুটো মই কি বহুত কম বয়সত বহুত এই খোলা চাগে এক বছৰ টো ভালকে হয় নাই নেকি নে হ'ল বা গম নাপা কিন্তু বহুত সোনালে বহুত উন্নতিওলাইছিলে জোকাই জোকাই ষ্টৰ পাতি লৈছে। তুমি এটা এটা ঘৰ পবা আমাৰ চাইডে হা আমাৰ এইখিনিৰ ওচৰতে। আৰে ভাই মই মই তাত দেখাইছিলো এই হেৰিত এইটো কি কয় এ হেংগৰাবাৰীত গৈছিলো হা হেংৰাবাৰী সিটো চাইডে এটা আছিলে। সেইটো পাৰ হৈ পেলাই গণেশ আৰু এটা অফিচছ মানে মানে এৰিয়া দুটা মানে বেলেগ বেলেগ নাম যায় না এইটো যদি হেংৰা পাতে সেইটো নয়নপুৰ পৰে কিন্তু এৰিয়াতটো অকণমান একে টাইপ না ডিষ্টেঞ্চটো বছি দূৰ নহয়। কাৰণ এৰিয়াৰ নাম যে বদলি গৈছে সেইকাৰণে চাগে দুটা দুটা দিছে। ত নিজে পিছে ইমান অফিচ ইমান কিয় খুলিব কচোন ক অবিচন্দ চেল গৈছে সেইটো কাৰণেতো খুলিছে না। বহুত উন্নতি কৰিছিলে বিলত ইমান সোনকালে।
পানক মানে এই তোৰ এই ভিংকিজৰ তাতে আমাৰ তাতে মানে ভিকিজৰ মানে সেই বহুত বিশেষ। আৰু কি বুলি কৈ লিংকিতৰ অৰ্ডাৰ মানে তোৰ কব গ'লে। আমাৰ এটা দেৰপ দেশখনৰ, চখ কেনেকুৱা আৰু, কম আৰু। আমাৰ যিমান খৰচা যায় নমাৰ যিমান খৰচা যায় ন। চাহ ইমান খিনি। য মানে ত পাৰ আমাৰ পচা আ। লাই তিনি হাজাৰ মান আহে। এক মাহত হা আশীৰ পৰা এক লাখ আহে লাইনৰ বিল। উম, এক লাখ টকাটো যদি লাইনৰ যে আহেও তাৰপৰি তোৰ আছিল আহ। ডি এম আছে খৰচা ডি এমৰ চল্লিশ হাজাৰ দৰমাহা এছ এমৰ সত্তৰ হাজাৰ। মা হা এইছে মোৰ তোৰ পসত্তৰ দৰমাহা। এছ এমৰ দৰমাহাটো এছ এমৰ বছি দৰমাহা এছ এমৰ ত আৰু আৰু এটা আৰু এটা ডি এম তাৰ ষাঠি হাজাৰ দৰমাহা ঠিক আছে। মানে এনেকাে ধৰি ল আৰু কি বুলি কছ আৰু এনেকাে ধৰি ল এইটো এছ এল বি থাকে ষ্টফ থাকে হাউচ কিপিং থাকে।
উম।
মান এইবিলাক মানে ধৰমা মানে। মানে সজা নাই কৰিছিল মানে ধৰি লক এনে বুছিলাই। মানে চব চব মিলাই কিনে দহ লাখ মান খৰচা যায় আৰু চছেলে তোৰ মোটামুটি মান্থলি চছেেল য আছে দহ লাখ। আৰু তোৰ প্ৰফিট কিমান হ'ব তই ভাব প্ৰফিট তোৰ তিনি লাখ চাৰি লাখ প্ৰফিট। তিন লাখ টকাৰ প্ৰফিট আৰু খৰচা যে আছে দহ লাখ তাৰ।
অলঞ্চলত বাজেট বহুত আছে না, সেইকাৰণে চলাই আছে বাজেট বহুত আছে না মতা ভাই। সেইটোৱে আটা আৰু কি কবি। উম।
টো। অ', চাউণ্ডটো গুচি গৈছে তোমাৰ মাজতে কিয় বা।
নাই-নাই, মই পাই আছো। এতিয়া কৰা এতিয়াটো আহিছে ন' তাকে আহিছে। এ' এক ছেকেণ্ডৰ নে মানে নেটৱৰ্কৰ ইছ্যু চাগে সেইটো মানে।
অঁহ', -আচ্ছা-আচ্ছা-আচ্ছা বুজি পাইছো। উম' শুনা পাইছা?
অঁহ', শুনা পাইছো, ক্লিয়াৰ শুনা পাইছো।
কি অ মাজে-মাজে কি বা এখন।
এ' নেটৱৰ্কৰ প্ৰব্লেম আছে ৰবা বহুত। বৰষুণ দি আছে না সেইটো কাৰণে হ'ব। বৰষুণ-চৰষুণ বতৰটো একেইদিন ভাল পোৱা নাই যে সেইটো কাৰণে হ'ব পাৰে।
অহ', মানে বৰষুণৰ কাৰণে পানী-চানী যেনেকুৱা পানী-চানী হৈ আছে। তাৰ কাৰণে জাম মষ্ট, জাম তাম হৈ আছে, পানী-চানী হৈ আছে। কি কবি আৰু। ত'ত চাইতে পানী-চানী হয় নে নহয়?
উম। আমাৰ চাইডে হয় কিন্তু শুকাই যায়, কিন্তু এটা কথা কওঁ- আমাৰ ছাইডে টো হয়, কিন্তু পুতুকে শুকাই যায়। দুই ঘন্টা বা এঘণ্টাটো শুকাই যায়, কিন্তু এই ছিক্স মাইল এৰিয়া যে হয় নহয়, দাৰটা মছজিদ যে আছে। পুৰা ধুনীয়াৰ পানী হৈছিলে সেই কালি নে পৰহি। আহিবই পৰা নাই ৰে। চিটি কলেজ, চিটি কলেজ আৰু চিটি কলেজ। চিটি কলেজৰ কথাই কৈছো। জুৰি পাৰ তাম
মানে পুৰা একদম জাম লাগি, জাম লাগি যায় আৰু এই মানুহবিলাক অহা যোৱা কৰোতে। কিবা একদম মানে
কালি মই ছিক্স মাইলৰ ফালে আহিছিলো হাঁ, এই কিবা এটা কামত। এ' ৰাতি কেইটাত আছিলো, অহ', চাৰে দ'হটাত আছিলো। কালি নে পৰহি, পৰহি চাগে, কালি নহয়। অহ', পৰহি-পৰহি দিছিল ন বানপানীতো। তেতিয়া তাই হেৰি এ' তেতিয়া আহিছিলো, আহি পেলাই ইমান ভিৰ হৈছে, মই ভাবো কি যাব নোৱাৰিম নেকি। মোৰ ভাগ্য ভাল যে মই হেৰি মানে ছিক্স মাইলৰ যোনটো ব্ৰিজৰ তলত আছে ষ্টেটেন টো যে পইটত- সেইখিনিতে পাইছিলো। সেইখিনিৰ পৰা ইমানখিনি যোৱাই নাই আধাঘণ্টাতে ৰখি আছে। মই আকৌ ঘূৰাই দিছো, ঘূৰাই পেলাই ব্ৰীজৰ তলত বাইকখন পাৰ্কিং কৰি পেলাই অকণ খোজ কাঢ়ি গৈছো। সেই কিবা এটা বস্তু দিব আহিছিলো চাবি এটা কিবা এটা। দিব আহিছিলো এ' সেইটো দিব গৈছিলো।
উম।
উমঁ, বহুত পানী, বহুত ভিৰ দিছে। বহুত পানী হৈ যায়। বৰষুণ এইকেইদিন অলপ-চলপ দি আছে না ভালখিনিয়ে পানী হৈ যায়।
এইকেইদিন মানে বানপানী হয়। মানে এই আজিকালি কি এজাক বৰষুণ দিলে মানে বানপানী হৈ যায়। মানে এঘণ্টা মান যদি বৰষুণ দি দিয়ে না আধা ঘণ্টা, এঘণ্টা- এ' পুৰা বানপানী হৈ যাব। পুৰা একদম জাম লাগি যাব। এ' বানপানী-চানপানী হয় মেইন ৰিজন কি এই নালাখনৰ পৰা প্লাষ্টিক- আহি থাকে ন, এই প্লাষ্টিক আৱৰ্জনাবিলাক থাকে সেইবিলাকৰ কাৰণে মানে পানী বিলাক ৰখাই থাকে। সেই তাৰ কাৰণে মানে কি? এই পানী বিলাকে যাব নোৱাৰে সেই যাব নোৱাৰা কাৰণে আৰু এই কি কৰবি আৰু এইবিলাক হৈ যায় আৰু।
কি কবি এ আৰু মেইনটেইন নকৰে নে কি ক?
অকমান চা চাব লাগে আৰু, চাহ চিতা কৰিব লাগে আৰু মানে এ কি বুলি কয় কিছুমান এনেকুৱা ব্যৱস্থা কৰিব লাগে যিটো, এ মেইন কি জান যিবিলাক পানী থাকে ন? সেই পানী বিলাক যোৱাৰ কাৰণে যদি কিবা ভালকে ব্যৱস্থা যদি কৰে ধৰি লও এ এ ইপিনে এই চাইডে শুনিছোঁ ভি আই পি চাইডে বহুত ডাঙৰ ডাঙৰ পুখুৰী খান্দি আছে হা চব পানী মা খান তাতে বোলো তাতে ষ্টৰ কৰাৰ মানে এইগিলা মাথা মাৰি আছে। অ কিবা হ'লটো এইটো প্ৰজেক্টো চলি আছে নাই না কিবা হ'ল। মাজতে মই গেছিলোঁ তেতিয়া দেখা পাইছিলো ইমান মোটামুটি এশখন মান জে চি পি আছিল। সেই জে চি পি মাখান সোমাই দিছে তাতে মানে, মানে তাতে চব সোমাই দি কেনে পুৰা পুৰা মানে এনেই পাপ এনে ধৰ পুখুৰী আছে পুখুৰীবিলাক আৰু বহুত দ' দ' কৰি আছে পুখুৰী বিলাক। খান্দি খান্দি খান্দি মানে সেইটোৱেটো কিবা অ এই
এই ৰড ওচৰতো হয় পানী। উম
অ সেই চাইডেতো হয় বাৰু মানে, ক'লাহাটৰ ক'লাহাটৰ বুলে এই কি বুলি কয় এই এই চাইডে বহুত বেছি হয় হেৰি পাৰ এ তোৰ পিনে চিটি কলেজ
চিটি দখৰ হয় বহুত ভাল ভাল খিনিয়ে ভাল খিনি। গাড়ী বন্ধ হৈ যায়। অ মই জানো জানো সেইখিনি জানো। আগৰ পৰাই আগৰ পৰাই। আগৰ পৰাই কিয় বা গমেই নাপাওঁ। তহঁতি চাগে সৰু থাকোতেও এইখিনি এনেকাই হৈছিলে বুজি পাইছা না?
এ একদম আগতে দেখা নাছিলো, এই চাৰি পাঁচ ছয় বছৰ মানে দেখা পাই আছো পানী চানি বিলাক। আগতে পানী হোৱা ক'ত দেখিছিলো জানা? এ অনিল নগৰ নবীন অনিল নগৰ, নবীন নগৰ আগতে সেইগিলা বেছি দেখিছিলো পানী পানী হোৱা। হা মানে এইটো ধৰি ল এতিয়া পৰা পাঁচ পাঁচ ছয় সাত বছৰ আগৰ কথা আৰু। আজিকালি চবতে দেখা পাওঁ। পানী চব চাইডে হয়।
হয় হয়
নাই আগতে আগতে কিন্তু ইমান জেগা এইগিলা জেগা চব জেগাত হোৱা নাছিল পানী হা। আজি কেইলে হয়। আজিকালি মানে কি জানা চব পিনৰ পৰা পানী আহি কিনে জাবৰ জাবৰ জোথৰ কাৰণে পানী বান ৰখি যায়। সেই ৰখি যোৱাৰ কাৰণে পানী মখান যাব নোৱাৰে। সেই যাব নোৱাৰা কাৰণে পানী ইমান ফাঁচে। ফাঁচি কিনে বহুত শ্লোৱলী যায় পানী বিলাক।
জাব লেতেৰা মখা লয়। ৰাতি ৰাতি আহি পেলাই সিহঁতে গোটেই খানা চানা খাব। জুমীয়া লাথেৰা বাচিব ৰাতি আহিব বাইচ দ বা স্কাডি দি বা গাড়ী দি। নালাই চেলাই পেলাই থৈ যাব। এ এ
সবিলাক এইবিলাক পচি নাযায় ন এইবিলাক বস্তু।
অ সেইটোয়ে নাই। নহয় যি কিন্তু তুমি যাব পাল আ তাত জাম উঠিবই জাম হবই। আৰু এটা কথা প্ৰতি এৰিয়াৰ ওচৰত হেৰি থাকে গাৰ্বেজ দাম এটা হ'লেও থাকে। আমাৰ ওচৰতো আছে, গণেশগুৰিতো আছে। যদি মানুহ নাহে এনেতো মিউনিচিপালটিয়ে হেৰি কৰে। যে প্ৰতিটা ঘৰৰ পৰা হেৰি মানে জাব উঠাব দিয়ে। তথাপিও তাতে কিবা এটা লয় আৰু। কিবা ত্ৰিশটকা নে চল্লিশ টকা এটা লয় নেকি মাহত? হা যদি সেইটো ত্ৰিশ কা চল্লিশ টকা দিব তান পায়। বাহিৰত এতিয়া প্ৰতকটা এৰিয়াত গাৰ্বেজ ডাঙৰ গাৰ্বেজ দাম এটা থাকে। কি তঁহতৰ এৰিয়াৰ ওচৰতো আছে চাগে ন
উম গাৰভি জাম আছে কি এ এই আমাৰ পাঞ্জাবাৰী চাইডি আছে
অ তে এ অকমান হে অকমান গৈ পেলাই সেই সেই খিনি পেলাই থৈ আহিলে স্কুটি বাইকত গৈ পেলাই নালাত যে পেলাব লাগে স্কুটি বাইকত গৈ পেলাই গাৰডী জমাত পেলাই আহিব লাগে যদি সেইটো টান পায় হয় নহয় প্ৰসংগতে তে তে পেলাই না গাতা চাই ইজি পাবা এ কিমান দূৰ যে হৈ থাকিম আৰু পেলাই দিয়া সেইকাৰণে নালা চালা ফচি পেলাই পানী যাব নোৱাৰে অভাৰ ফ্ল' হৈ পেলাই সেই ক নালাৰ পানী খিনিয়ে গুচি আহে
উম সেইটো হয় বাৰু দেচোন এতিয়া কি কবি আৰু এতিয়া এ এতিয়া এইবিলাক ওপৰত কিছুমান ব্যৱস্থা ল'ব লাগে ধৰিলো যিবিলাক এ এক্সচুয়েলি নালা বিলাক ক্লিন হ'ব লাগে ভালকে ক্লিন হৈ যায় সৌচা নালাবিলাক মানে প্ৰায়ৰিটি দিব লাগিব নালাবিলাক কেনেকৈ কি কৰে কি নাই সেইবিলাকৰ ওপৰত ব্যৱস্থা ল'ব লাগিব তাৰ পিছত এই ধৰি লোৱা আৰু এই জাবৰ জোথৰ ওপৰত ন ধৰি ল এই প্লাষ্টিক চাষ্টিক এইবিলাক এইবিলাক যাতে কিবা এইবিলাকৰ ওপৰত যদি কিবা ব্যৱস্থা ব্যৱস্থা ধৰি ল প্লাষ্টিকবিলাক নেপেলায় মেইনলি এই মানুহবিলাকৰে ভুল মানুহবিলাকে পেলাই য'ত পাই তাতে পেলাব তাৰ পেলাৰ কাৰণে এইগিলা মানে সেই পৰি যায় এইটো ধৰি লওক কলেজ ষ্টুডেণ্ট নহওকে স্কুল ষ্টুডেণ্ট নহওকে সৰু বাচ্ছা নহওক চিপছ খাই কেনে পেলাই দিব ৰাস্তাই ৰাস্তাই
উম
সৰু চলি ডাঙৰ চলি কি কম ডাঙৰ মানুহবিলাক এনেকা কয় খাব বাছৰ খাই খাই বাছৰ ৰাস্তাত পেলাই দিব এনেকা টাইম ন তোৰ আজিকালি য'তে নাচাওক কিয় এনেকুৱাই মই কিমান দেখা পাওঁ ৰাস্তাত আৰু বিশ্বাসৰ সঁচা কথা কৈছো মই নিজে দুই চাৰিবাৰ মান পেলাইছো বেলেগক আৰু মই কি যাম আমাৰ এইবিলাক অ আমাৰ এইবিলাক থিংকিং এক্সচুৱেলি আমাৰ যিবিলাক থিংকিং আছে এই থিংকিং বিলাক আমি চেন্স কৰিব লাগিব বুজি পাইছা মইতো আজিকালি পা পাৰ পাৰছো মই খোলিলো নেপেলাওৱে মোৰ গাড়ীতে থৈ দিও মানে পেকেট চেকেট যি হওক কিয় এইখিনি পিছত ডাচবিন